আহ কি কৰি আছ
বনাও মিছ ত দি থ আছো মানে অ
কাপোৰ
অঁ
আপৌ ধুইছে আছ
ধুই থকা মানে মেচিনত দিয়া হৈ আছেই হলা মেলিবগ লাগে মেলিমাহ লাহেকে ৰ'দ দিয়ে আছে শুকাব
উম ভাত বনালে
নাই নাই বনোৱা নাই বনাম আৰু
অ ৰাতিপুৱা কি খ কিবা খালে
ৰাতিপুৱা খালো হেৰি খালো ৰুটি
অ
স ভাল ল'লো কনপ্লেক্স খালে তাই আমি দুটা সেয়াকে খালোৱা অ মই আহ অ কেতিয়াবা খাও কেতিয়াবা নাখাও আজি মই নেখালো সেনেক মণে বনাব লাগে যে
আহ অ উম দুপৰীয়া বনাবি আহ দুপৰীয়া ভাত খাও একেবাৰে।
হে - হেও অহ, দুপৰীয়া ভাত খাও একেবাৰে।
অহ, উম- উম ৰাতিপুৱা কিছুমানৰ অহ, ৰাতিপুৱাই খাই লয় যে। দুপৰীয়া নাখায় ন উম। জাহ উম আমিও হেইটো
উম, উম, আমি আৰ দুপৰীয়া খাও দিন ৰাতিপুৱা ভাত নাখাও উম নালাগে আৰু দুটা আঢ়ৈতা মানত খাই দিও।
অহ ৰাতিপুৱা চাহ টা অকন বিস্কুট কিবা এটা জলপান কিবা এটা খাই থাকিব পাৰি হয় ৰাতিপুৱা ৰাতিপুৱাতো হে আচল হলদে খাব নালাগে দুপৰীয়া ভালকে
অহ, ভালকে খাব লাগে উম তাক এ কি বনাবি?
দিম আছে বইল কৰি থৈ দিছো তাকে কণী আছে বইল কৰি তাকে বনাব লাগিব তই কি বনাবি? অহ
মই এয়া মাংস। মাংস অকণ আনাইছো। তাকে বোলো বনা নানা
কি মাংস?
তাৰপিছত এই আমাৰ কিনো খাব বইলাৰ বাহিৰে একো নাখায়।
কিহৰ মাংস কি মাংস।
বইলা -বইলা।
চব আমাৰ সেই তাকে ধুন ব্ৰইলাৰটোৱে ভাল পায় আমাৰ পোৱালি কেইটাই।
অহ, অইন বস্তু নাখায়।
নেখায় অইনকিটা অহ মই নিজেও ব্ৰইলাৰ বাহিৰে বেলেগ ভাল নাপাও অৱশ্যে সিহঁতে
উম, তাকে বয় লাগে বোলো। কচু ঠাৰি এয়া কলা কচু ঠাৰি কাটি থৈছো কলা কচু ঠাৰি কাটি থৈছো তাকে সেয়া খাৰদি ভাজিম আৰু অকমান থপথপীয়া কৰি আৰু।
আহ
ছ ন নাই আ কৌচো লগত মাংস
ভাল লাগে নাই নাই খাই পোৱা নাই নহয় এতিয়া নাইও খাই পোৱা নাই
খাই খাব
হে খাই চালো বেলেগে উ বনালে জুতি ভাল লাগে নিজে বনালে একো ভাল নাপাওঁচোন
উম ক
নাজানো
উম চ বস্তু কিত নাপ প নিমিলা চাগে উম
জানো আৰু কি কলহ দিলে মাংসই বনাই দিছে হ কল দিলা মক খ বনাই দিছে ইমান টেষ্টি ব কি লাগিছে এদিন মানুহ এজনীয়ে
আহ
এিতিয়া মই
ত বন
ক ত বেয়া বেয়া পাম দিয়ে নাই সাহসে পোৱা নাই বনাবলৈ কেনেকুৱা বা হয় কি বা কথা
অ মই বনাই পোৱা নাই অ এনেই আনি পেলা ন
যে আনি বনাই পোৱা নাই বেলেগে বনোৱা খাই পাইছোন
উম
ধুনীয়া লাগে তাৰ পাতৰ যে এদিন পোলাও বনাইছিলি আমি যাওঁতে কেনেকে বনাইছিলি অ পোলাওটো যে বনাইছিলি তই এবাৰ পোলাও কেনেকে বনাইছিলি
হেই পোলাওটোো চাউলটোো তিয়াই থৈছিলো অলপ সময় ত প লাহ আহে ত আ চত ভাজি ললো প্ৰেছাৰ কুকাৰত ভাজি লৈ পেলাই অকনমান পানী দি দিছো আৰু তাততে ঘিউ দি ভাজিব লাগিব অলপ সমম কাজু খচমিচ দিল বিয়া তেনেকে বনাবি অক পানীতটো অকনমান দিব লাগিব চিট চিটকে
আহ তেনেকে এ
চাহ নহ'লে।
অহ তাৰ পাও,
আজি সে কণি দম বনা দিয়া পুলও বনাবি, অ নাই দিয়া একু
মই আকৌ তেনেকেতো বনাও ভাজি লওঁ চাউল কেইটা। জিৰা ৰাইচ তেনেকৈ বনাওঁ আকৌ, জিৰা ৰাইচটো তেনেকে চাউলিনি ভাজ লওঁ ধুনীয়াকে গীটা ভাজি পেলাই উম নিমখ অলপ দিম,
অ নিমখ কেদও গা
সিঁৰ কাজুটো ছোৱালীজনীয়ে ভালেই পায় আহি লৰাটোৱে আকৌ এইবিলাক খাই কাৰণে মই এনেকে আজিকালি খোৱা হৈছে আৰু কিন্তু আগতে নাখাইছিলে যেন। তেনেকেই বনাওঁ স্কুলত টিফিনত তেনেকে দি পঠিয়াও জিৰা ৰাই
অ ভাজি পেলাই উম আমাৰ সিহঁতৰ দি আমাৰ সিহঁতৰ আকৌ আগতে আহ স্কুলত আমাৰ স্কুলত ইহঁতক সেয়া নিব নিদিয়ে নহয়। চাউল বস্ত ভাত নিব নিদিয়ে, এ ধৰি লোৱা হেৰি, আকৌ মালপোৱা এনেকে কিবা কিবিহে নিব দিয়ে। সেই মেগি ও নিব নিদিয়ে দিয়ে তাৰপিছত, তাতে ভাতৰ পোলাও পোলাও এইবিলাক নিব নিদিয়ে।
অহ অহ সেনেকে ফ্ৰাই ৰাইচ পোলাও নিব দিয়ে, আাকৌ উম চিৰা পোহা বনাই দিও, তেনেকে কেতিয়াবা ইডলি বনাই দিওঁ, ইডলি চাটনি আকৌ ডোচা
উম! মই বনাইছিলোঁ
ঢুচা বনাই দিও।
ইডলি বনাছিলে হেৰি দি পেলাই, চূজি দি চুজি দি, দৈ দি, চুজি খিনি সানি পেলাই, অলপ সময় থৈ দিছোঁ। তো থৈ পেলাই তাৰপিছতে ইয়াত দি দিয়ে এয়া ইডলি বনাই তেল ডাল নাইযে। বাতিতে দি দি বনাই
উম মোৰ আছে শ্বিলঙতে লোৱা, ষ্টেণ্ডাল। ‌ অন্ধপ্ৰদেশৰ মানুহ এজনীয়ে আনি দিছিলে। সিহঁতৰ চাইডে আকৌ কেৰেলা, চাইডে ইডলি ফেমাচ। মানে, সিহঁতৰ ইডলি খাবি আৰু, ইমান ধুনীয়া লাগে। ইডলি আকৌ চাম্বৰ দিয়ে নাৰিকলৰ চাট একদম বসাইহঁতৰ ইদলি টো বেলেগে। সিহঁতে চুজি দি, এ চুজিৰ লগত সিহঁতে মাটিমাহ, বগা সেইটো দিব, চাউল টো দি বনাই বেছি কি বুলি কয়, পিয়ৰ একদম ধুনীয়া লাগে, সিহঁতৰ পাই কিনি লৈছিলোঁ। মই সেই বাচনটো, ইডলি বাচনটো, ৰাতিপুৱা সিহঁতি সেই আগতে ভাত পানী নাখাই, সেই বিলাকে লাগি থাকে ইডলি ধোচা কিনি কিনি আনোঁ।
অ' সেইবিলাকে খাই ভাল পায় ন? ভাত নাখায় নহয় ল'ৰা ছোৱালীয়ে, সৰু ল'ৰা ছোৱালী খালি এনেও বাহিৰৰ ফালে ইমান ভাতৰ হেৰিটো নাথাকে দে, খালি অঁ এইবিলাকে বনাই কৰি খায় আৰু ন?
আমাৰ এতিয়া স্কুলত
বনোৱাটো ভাল অ সিহতৰ টেষ্টটো বেলেগ আমাৰ টেষ্টটো বেলেগ আমি সিহতৰ নিচিনা বনাব নাজানো ৷ নে বনাই-বনাই থকা অভ্যাস ন আমি এতিয়া শিকিচো আও ৷ অ দেখি দেখিহে শিকিছ চু ন আগতেতো এইবিলাক ইমান নবনাওৱে উম আজিকালি মোবাইলতে পাও আউ উম
সেইকাণে ৷ চব বস্তু শিকা গৈছে চব ভাষা মানুহ হয় হয়নে চ অহ বঙালী বিলাকৰ খানা মাৰাঠ বিলাকৰ আগতে চুকতে মাই থকা নিচিনা ম
অ আগতে সেই ঘিলা পিঠা ঘিলা পিঠা তাৰপিছতে তিল পিঠা ঘিলা পিঠাটোৱে বেষ্ট ৷ ন তেল পিঠাটো ইমান বনোৱা নাযায় আগতে ঘিলা পিঠাটো বেছি তিয়া তাতে নাৰিকলৰ গুৰি নাৰিকল আমাৰ ঘৰ গছৰে থাকে সেয়া কাটি কাটি দিয়ে আগত মে ন ৰুকি দিয়াত তাৰ পিছত সেই পিঠাগুৰি ভাজা পিঠা পিঠাগুৰিত সেয়া ঘিলা পিঠাটো বনাই সেইটো খাই কি ধুনীয়া লাগে হয়৷
অ ধুনীয়া লাগে সেইটো খাই ৷
তেন্তে সেইবিলাক না
এতিয়া ইমান তৰা-তৰা বস্তু ওলাই গ'ল যে অ এতিয়া কি-কি ওলাই গ মম ওলাই গ'ল ৷ আকৌ উম ধুনীয়া মানে চাওমিন সেইবিলাক যে ওলালে হয় এতিয়া-এতিয়া-এতিয়া ঘিলা পিঠা তিল পিঠা সিহত মুখত নালাগে ৷
মুখন নালাগে আকৌ জলপান নাখায় আগতে আমি একে পিঠাগুড় হেৰি কৰে বাতি এটা এটা দি ৱাহ উতলা চাহ দি দিবা ৰঙা হৈ যায় নহয়, সেইখিনি খাই কি ধুনীয়া লাগে।
কিমান ধুনীয়া লাগে সেই আমাৰ আমাৰ ল'ৰাটোৱে অকণ পিঠা ঠা গুৰি পালে দেই এইবলাক বস্তু তেতিয়া ইমান গাঁৱত আছে। তুলজাই এ খোৱা বোৱা বস্তু যেতিয়া ম'ম'জ চম ওলোৱা নাছিলে হয়।
তেতিয়া পিঠাগুৰি খাই দে, আগতে সি মৌ শুনিলে দি দিব পঠিয়াও নহয় আহ স্কুলৰ পৰা গ'লে টিফিনতে এবতি দি পঠিয়াও আ, কি সেয়াকে খাই গে বোলে আহ।
খাব নাপায় পিঠাগুৰি খিনি। এতিয়া আগ অমিতৰ নিচিনা পায় আও লৰা ছোৱালী
এই ভাল লাগে আকৌ সেয়া ন? আকৌ যদি গাখীৰ দি গাখীৰ দি অকমান পগাই এইফালে লঠুৱৈ নিচিনাকৈ খোৱা যায় ন? সেইটো যে আৰু ভাল লাগে।
এ সেইটো ভালেহে এতিয়া যে ওলাইছে ম'ম' চাওমিন হে আমাৰ পিঠাগুৰি খিনিয়ে ভাল আক। সেইবিলাক ময়দা দি বনাই হয়। ম বিলাক খোৱা বেয়াহে। সেদিনা মুখৰ টেজটোহে এতিয়া এতিয়া আকৌ সেইবিলাকহে খে মোৰ সেইকাৰণে মই কওঁ কেতিয়াবা। এইবিলাক বোলো বেয়া হয়।
লুথৈ বনাই দিবাচোন খাই ভাল লাগে যে। সিহঁতে আগৰ কথা মনত
এতিয়া এতিয়া লুঠৈ বনালে তই ঘি অলপ সৰকে দি দিবি ছোঁ।
অ অ আৰু তেজ খবৰ সেইকেই একে খাব বৰ ধুনীয়া লাগে ন? গাখীৰতে পগাব লাগিব কিন্তু। উম গাখীৰতো পগাই পেলাই আমি আগতে হে ধেই খালো
আমি আহ সেৱ পালে একোৱে নালাগে আগতে
আহ ৰাতিপুৱাই ৰাতিপুৱাই দিব আহ তাৰ পিছত আকৌ স্কুল যোৱা সময়ত ভাত খাইজাম আৰু আকৌ ভাটিবেলাক গধূলা সময়ত এবাৰ দিব সেয়া পিঠাগুৰিয়ে চাহে
সেই কাৰণে আমাৰ টিফিন নি নিব প্ৰয়োজনে নাছিল ভাতকেইটা খাই যাওঁ ঘৰতে হয়নে এতিয়া এতিয়া সিহঁতে আকৌ চাই তাতে স্কুল যাব ভাত টিফিনটো দিবই লাগিব দুপিয়া ভোক লাগি যায় এতিয়া সেইবিলাক চিষ্টেম আগতে নটা দহটা
আকৌ আগতে যে লে মজা দিলে দৌৰি দৌৰি আহো হয়
আহ
দৌৰি দৈ তাৰ পা খাব আহো নহয় ভাত খাবলৈ উম আহ তাৰ পৰা দৌৰ মাৰো। তা পাছত ভাতকেইটা খাম মাও খাই পেলায় একেবাৰ আকৌ যাওঁৱে লগত
কম কষ্ট কৰিছ ছিলো নে টিফিনত তেও আমি লৈ নাযাওঁ আগতে লাগিলে ঘৰত খাই যাম সি দৌৰি দৌৰি আহি টিফিন চিফিন তেওঁ চিষ্টেম নাছিলে আগতে
উম আগতে টিফিন নিয়া চিষ্টেমে নাই নিনিয়ে কোনেও আৰু লেজাৰ ভাত খাব পঠিয়াই
পঠিয়াই দিয়ে ঘৰত আৰু
হয় আগতে
অ ওচৰ খিনি বাও আহে ঘৰত ভাত খাব দয় খিনি সেনেকেই লেলাই ঘেলাই থাকে আৰু হয়
আমি একে দৌৰি দৌৰি লেজাৰ দিয়া লগে লগে দৌৰি দৌৰি আহিম নহয় আৰু তাৰ পিছত আহাৰ লগে লগে ভৰি হাত কেইটা ধুম আৰু ভাতকেইটা দিব ক'ত দৌৰ এদখ পা তালৈ দৌৰাত আমাটো দুয়ে হয় ন
অ দূৰৰ হয় আমাৰ ইমানো ওচৰ নহয় নহয় দূৰ আছে আকৌ
আকৌ দৌৰি দৌৰি যাওঁ মানে সেইখিনি সজ জমে
হজমেই হৈ য
তাৰ পিছত আকৌ স্কুলৰ পৰা ন ভোক
আকৌ ভোক লাগে।
অ হ দে কিমান ভাল লাগিছিলে সেয়া ভালেই লাগিছিল উম এতিয়া ল'ৰা ছোৱালী আকৌ আহ অ অ হ'ব দে হ'ব দে হ'ব দে ৰাখ। অ উম